হেল্ল' অঁ, অঁ, শুনিছোঁ ৰ'ব, মই হেডফোনটো লগাই লওঁ নেকি।
অ'।
এক মিনিট ৰব ৰ'ব দেই, মই মানে ডাইৰেক্ট শুনা পোৱা নাই মাত আপুনি কথা কওঁকচোন, ভাল, অলপ ভালকে শুনা পোৱা নাই মানে।
এতিয়া হৈছে নে?
শুনিছোঁ, কিন্তু অস্পষ্ট, মই হেডফোনটোও বিচাৰি পোৱা নাই ৰ'ব, এক মিনিট। পিছে আজিহে নোপোৱা হ'লোনে মই।
এনেই শুনিছ যদি হ'ব দিয়ক, এনে পাতক
এনেতো শুনিয়ে আছো, কিন্তু মানে ইমান ভালকে শুনি পোৱা নাই, তথাপিতো কাণৰ কাষত ল'লে শুনা পাম আৰু।
অঁ।
হয়।
আপুনি হেডফোন ব্যৱহাৰ কৰে নেকি?
অ', হেডফোন ব্যৱহাৰ কৰোঁ, নহ'লে অডিঅ'বিলাকৰ কিছুমান শুনা পোৱা নাযায় যে।
অ', অ'।
সেইটো কাৰণে, হ'ব কথা নাই এতিয়া শুনা পাইছোঁ দিয়ক, আপুনি কওঁক।
অ', অ', হেৰি কি কৰি আছে? ভাত পানী খালে এতিয়া
এ, ভাত পানী খালো।
অ'।
আৰু আপুনি?
ময়ো এয়া ভাত পানী খাই পেলাই অলপ, গৰমতে বাহিৰত বহি আছোহি।
অ', মই এইটো, প্ৰথমবাৰ কৰি আছোঁ মানে।
নাই অ'।
অ', মোৰ মানে প্ৰথমবাৰ সেইটো। হেৰি মই, এনে বে, বেলেগ কাম খিনি কৰিছোঁ
অ' অ'।
এ, এইটো প্ৰথমবাৰ মানে।
আপোনালোকৰ ফালে গৰম পৰিছে নে?
গৰম, বিৰাট বেছি গৰম, আৰু তাৰ মানে বিৰাটেই গৰম আজি, মানে একদম চাদৰৰ পৰা পানী পাইপৰ পৰা ওলাই, গোটেই পানী গৰম গৰম মানে।
অ', অ'।
অ' আপোনাৰ ঘৰ ক'ত এনে?
মোৰ মৰিগাঁৱত, আপোনাৰ?
মোৰ গুৱাহাটীতে, মৰিগাঁও জিলা
মৰিগাঁও জিলা অ' গাওঁ, গাওঁ অলপ সোমাই আহিব লাগে টাউনৰ পৰা।
অ', কি কোন, গুৱাহাটী মই চান্দমাৰীত থাকোঁ।
অ', অ', মোৰ মৰিগাঁও, বৰঙাবাৰী বুলি কয়, গাওঁ তাতে।
অঁ। এনেই মই মৰিগাঁও, মৰিগাঁও গৈছোঁ। মৰিগাঁও বহুবাৰে গ'লোঁ, কিন্তু এই মানে ডাইৰেক্ট গাঁওখনৰ নাম ক'ব নোৱাৰিম আৰু, মানে এৰিয়া এইফালেটো আমি গুৱাহাটীৰ পৰা গ'লে আপোনাৰ, অকমান না, অ' নাৰেংগী পাৰ হ'লে আৰু, সেইফালে না, মৰিগাঁও পায়ে নহয়, এই আপোনাৰ হেৰি পায়, আমাৰ কি এইটো যাদু মায়ং।
অ', আমি সেইফালে নহয়, মই মৰিগাঁও মেইন টাউনত আৰু। তাতহে আমি আপোনালোকে গুৱাহাটীলৈ গ'লে যিতো হাই ৰোড দি যায় তেতিয়াও নাপায় মৰিগাঁও টাউনখন?
অ' তেতিয়াও সেই জাগীৰোদ জাগীৰোদ সেইফালে
অ' মায়ঙে দি আহিলে পায় টাউনখন।
অ'। আমি সেই আৰু এইফালে জাগীৰোদ তাৰপিছত আপোনাৰ সেই হেৰি যে নেলী
অ', অ'।
সেইবিলাকতো গোটেই মৰিগাঁওতে পৰে ন?
অ' এইবিলাক মৰিগাঁওতে পৰে।
হয় সেইবিলাকো গৈছো নগাঁও চগাঁও যাওঁতে আৰু। মই মৰিগাঁৱৰ অঁ মই মৰিগাঁৱৰ একেবাৰে ভিতৰ অঞ্চলত গৈছিলো এবাৰ এই হেৰি, বানপানী খুব হয় তাতে।
অ' এই ব্ৰহ্মপুত্ৰ পাৰত ফালে এইয়া লাহৰি ঘাটৰ ফালে বহুত বান বানী হয়। এতিয়া মৈৰাবাৰী সেনেকে নাম আছে বাৰু, সেই ব্ৰহ্মপুত্ৰ পাৰত। হয় বানপানী হয়। আমাৰ এনেই এতিয়া আমি যিখিনিত আছো নাই। এতিয়া হোৱা দুহেজাৰ চাৰি চনতে হোৱা। এতিয়ালৈ হোৱা নাই আজিলৈ। দুহেজাৰ চাৰি চনৰ যে যে এটা ডাঙৰকে বানপানী হৈছিল তেতিয়াই হোৱা। আমি থকা ঠাই খিনিত আৰু আজিলৈ তেনেকুৱা হোৱা নাই। ভালেই এতিয়া বৰ্তমান।
আমি দুহেজাৰ সোতৰ নে ওঠৰত গৈছিলোঁ। এ বানপানী হৈছিলে, ৰিচাৰ্চৰ কাম এটাতে গৈছিলো। গ্ৰ প এটাৰ লগত। আপোনাৰ লাহৰি ঘাটৰ সেই ভিতৰুৱা মাইনৰিটি মানুহ থাকে মানে বেছিভাগ। তেওঁলোকৰ সেই জেগাবিলাকৰ ইমান বেছি ছি বানপানী মানে
সেইফালে হয় মথাউৰীও চিঙে, সেইফালে এম বহুত হয় সেইফালে, এইটো প্ৰতি বছৰে হৈয়ে আছে বানপানী সেইফালে। এতিয়া গ'ম পোৱা নাই বাৰু এতিয়া হৈছে নে নাই, এনে হয়ে আমি জানাত। বহুত উম আমাক সেৰাৰফালৰ পৰা মানে, উম কওঁকচোন।
এখন গাঁও বানপানীত উঠি গৈছিলে।
অ', অ' এতিয়া সেইফালে যে লাহৰি ঘাটৰ যিবোৰ তুলসী বৰী হেৰি বৰী বুলি ঠাই আছিল। হে এখনো গাও নাই চব নদী বান্ধে ছিল চিঙি লৈ গ'ল। গাঁৱৰ কেইবাখনো নাইকিয়া হ'ল, আমি জনা পা আমাৰ মানে খুৰী এজনীক তাৰ পৰা অনা গৈছিল। উম। সেয়া গাও নাইকিয়া হৈ গ'ল সিহঁতৰ এতিয়া বৰ্তমানৰ। এতিয়া আকৌ বেলেগত আহি আছে। অ'
গাঁওবোৰ একেবাৰে ন মানুহে দেখাই মোৰ ঘৰটো সেই তাতে আছিলে।
অ' বহুত কেইখন গাঁও নাইকিয়া হৈ গ'ল। এনেকে আহি থাকিলে ন আমাৰ এয়াও কেতিয়াবালে নাইকিয়া হ'ব, এতিয়াই নহয় বাৰু বহুত দিনৰ পিছত।
এনে মৰিগাঁওৰ মাজৰ এইফালে বাকী অঞ্চলত ইমান নহয় নেকি?
নহয় নহয় সেই ব্ৰহ্মপুত্ৰ যিটো পাৰে পাৰে সেইখিনিতহে হয় বেচিকে। আৰু টাউন এৰিয়াত অলপ হয়, এ এই কলংখন যে আছে মৰিগাঁও এইফালে পলং এখন আছে, নগাঁও হেৰিয়েদি, সেইখিনিটো অলপ হয়। আমাৰ এইখিনি মাজৰ ভাগৰ খিনি নহয় ইমান।
কলং পাৰ সেই তাতে, বজাৰ এখনো বহে নহয়।
অ', অ', সেনেকুৱা ঠাই কেইখনত হয় অলপ। হেৰি বৰষুণ, এনেকুৱা বাৰিষা দিনত। এতিয়া কমিছে আগতকৈ বহুত পৰিমাণে কিন্তু, আগতে বহুত হয়।
কলং নদীতটো এতিয়া পানী নাইয়ে।
অ ', এতিয়া নাইকিয়াই হ'ল আহ। এতিয়া বৰষুণতে পানী যি উঠা, সেইখিনিয়ে আৰু।
কলং নদীখনটো অৱস্থা বেয়াই। গোটেই আপোনাৰ, কলং নদীখনো মৰিবগৈ চাগে আৰু। কলং নদীৰ অৱস্থা ভাল নহয়।
হ'লে, এতিয়া মানে মানুহৰ হ'ব, ঘৰে ঘৰে চবৰে পানী, ৰাস্তা পদূলি। বানপানী বুলিও ক'ব নোৱাৰি, হেৰিও নহয় নহয় জানো, আপোনালোকৰ সেইফালে কেনেকুৱা? পানী হয়নে, জমা নে নহয়?
গুৱাহাটী খত কৃত্ৰিম বানপানী হয়।
অ ', আমি টিভিত দেখা বা ন'। কেনেকে মানুহৰ মুখে, মুখে শুনাত পানী আৰু পানী বৰষুণে জাগিলে জোৰাবাটৰ হেৰি দেখিয়ে আছোঁ।
অ', যোৰাবাটত যোৰাবাটতটো বহুতেই বেছি অৱস্থা
উম, আমি পৰহি দিনা আহিছোঁ, গুৱাহাটী পৰা গধূলি যোৰাবাটত, তিনি ঘন্টামান ফচিছোঁ। পানীৰ কাৰণে, বৰষুণ, ভিৰ জাম। মানুহৰ মানে বহুত অসুবিধা হৈছে, লগত।
মৰিগাঁওলৈকে তিনি ঘন্টা, মানুহে নগাঁও গৈ পাইছে আঠ ঘন্টা, ন ঘন্টা লগাই।
উম। জোৰাবাটতে অকল তিনি ঘণ্টা আছে, বাকী খিনি টো বেলেগে। একে ল'ৰা ছোৱালীহঁতেও অসুবিধা, মানে বিৰক্তি লাগি গৈছে, ইমান মানে পানী হেঁচা গৰম কেনেকুৱা?
অ', অ'। অৱস্থা বেয়া আৰু, বৰষুণ ষুণ দিলেও বেয়া, গৰম দিলেও বেয়া, এনেকুৱা হৈছে।
এইখিনি কিবা এটা কৰিব লাগিছিল, চৰকাৰে যোৰা বাটত। ৰ এইখিনি অৱস্থা খিনি, প্ৰত্যেকৰে এতিয়া ডেইলি অসুবিধাই শুনি আছোঁ ন'।
তাকেহে কি কৰে বা, ইমান বছৰেতে মানে কিবা ব্লেম গেমে খেলি থাকে, এইটোৱে সেইটোক দুখ দিয়ে, সেই দুখ দিয়ে, সমস্যাটো কিন্তু সমাধান হোৱাই নাই, মানুহ বিলাকৰটো অৱস্থা বেয়া, যিহেতু ভুগিব লগা হৈছে। না, কৰি খোৱা মানুহৰ উম।
কৰিছে বাৰু, আগতকৈ বহুত কৰিছেও নাই কৰা বুলিও নকওঁ, বহুত উন্নতি হৈছে কিন্তু, সেই মেইন গুৱাহাটীৰ সমস্যাটোৱে নাইকিয়া হোৱা নাই, বাকী কি সমস্যা নাইকিয়া হ'ব। য'ত থাকে মন্ত্ৰী এম এল এ সোপা ন', তেওঁলোকৰ সমস্যা নাইকিয়া হোৱা নাই।
মূল কথা হৈছে নলা নৰ্দমাবোৰ বনোৱা নাই ন'।
উম, উম, আৰু পৰিষ্কাৰ নহয় যে, পৰিষ্কাৰ নহয় বিশেষকে।
সেইটোৱে পইচা পাতি খৰচ নকৰে, এতিয়া নলাবোৰ মানুহে মানে কি হয়, নলাবোৰ এতিয়া মানে আপোনাৰ, নলাবোৰ সৰু, সৰু মানুহৰ ঘৰৰ বাউণ্ডৰী ডাঙৰ ডাঙৰ কিন্তু নলাৰ কাৰণে ৰাস্তাৰ কাৰণে জাগাবোৰ কম। পানীখিনি কলৈ বৈ যাব।
উম। মানুহবোৰো ধৰি ল নলা নৰ্দমাতে মানে জাবৰ জোঁথৰ পেলাই আমাৰ মানুহবোৰো ভুল আছে। নাই বুলি নকওঁ বাৰু।
চিভিক চেন্সটোতো নাইে বাৰু, কিন্তু চিভিক চিভিক চেন্স নাই কিন্তু আৰু এটা কথা চৰকাৰে কোনো ইনিচিয়েটিভো কিন্তু বিশেষ লোৱা নাইছিল।
লোৱা নাই লোৱা নাই কাৰণে মানুহখিনি নাই। আচলতে যেনেকে এতিয়া হেলমেট পিন্ধাটো কেনেকে বাঢ়ি গৈছে ন কমি গৈছে হেলমেট নিপিন্ধাকে আজিকালি ভয়ে কৰে। সেনেকে অলপ কৰিব লাগিছিল সেইটো হিচাপেও। এইটো ভালে কৰিছে হেলমেটৰ ওপৰত কিন্তু এই মানুহৰ মানে আমাৰ মানুহখিনিক কিবা এটা দিলেহে যেন কিবা এটা শিকে সেনেকুৱা অলপ।
নহ'লে চবৰে তাৰ হ'ল হ'ল আৰু। মই শান্তিত থাকিব পাৰিলে হ'ল সেইটো হৈছে আমাৰ মানুহখিনি।
আচলতে এ চহৰ এখন বনাব লাগিলে প্লেনিং লাগে মানে প্লেন কৰি চহৰ এখন বনাব লাগে। গুৱাহাটীখন প্লেন চিটি নহয় মানে ইয়াক পৰিকল্পনা কৰি বনোৱা
উম, নাই নাই অৰ পৰা তৰ পৰা ৰাস্তা মিলাই মিলাই বনাই আছে এতিয়াও সেইটোয়ে হৈ আছে।
ৰাজধানী আহি গ'ল ৰাজধানী শ্বিলঙৰ পৰা যেত তিয়া অসমলৈ আনে মানে তেতিয়া অসমেই আছিল বাৰু যেতিয়া আৰু ফাইনেলি ইয়ালৈ ৰাজধানী আহি গ'ল ৰাজধানী অহাৰ পিছত তেতিয়া যি ৰাজধানী হোৱা বৰ বেছি বছৰো হোৱা নাই। কিন্তু গুৱাহাটী কেন্দ্ৰ কৰিয়েই গোটেইখিনি মানুহৰ জীৱিকা চীৱিকা মানুহ বাহিৰৰ পৰা আহিব ধৰিলে।
বাহিৰৰ পৰা আহিব ধৰিলে হয়ে। মানুহো অত্যন্ত বেছি গুৱাহাটী জনসংখ্যা বেছি।
সেইটো হ'বই কাৰণ বেলেগ তেনেকুৱা বিশেষ আৰু
নাই নাই নাই এখনেই চহৰ অসমৰ অসম বুলি মানে নৰ্থ ই ষ্টৰে এতিয়া চাব গ'লে।
অ', এইখিনিৰে মানে আপোনাৰ হেৰি দুৱাৰ বুলি কয় যে। ত' সেই মূল দুৱাৰ আৰু মানে গোটেই নৰ্থ ইষ্টৰ। ব্যৱসায় বাণিজ্য সকলো ক্ষেত্ৰতে যোগাযোগ। তেনে ক্ষেত্ৰত অলপ প্লেনিং কৰিব লাগিছিলে। কিন্তু প্লেনিংটো নাই হোৱা।
দহ মিনিট কথা পাতিব পাৰিম দিয়ক, হ'ব দিয়ক। আকৌ ফোন কৰিম ভাল লাগিল আপোনালৈ। ফোন কৰিব মোক, উম উম ধন্যবাদ অ'।